হেল্ল' অ বিকাশ হয় হয়।
অ কি কৰি আছা এতিয়া তুমি?
এতিয়া মই কি কৰিম ইমাৰ ৰাতি ঘূৰি আছো, ফুৰি আছো, চতালত উম ভাত চাত খোৱা হৈ গেল। কেতিয়াবা।
অ বৰ্তমান আজিকালি কি কৰি আছে?
বৰ্তমান কি কৰিম আৰু
একো কাম চাম নাপায় আৰু টিউশচন টিউশচন দুটা আছে এটাই কৰি আছো আৰু এনে ঘৰতে আছো।
হয় হয় তুমি স্নাতক ডিগ্ৰী লাভ কৰিছা ন?
উম সেইটোতো এইটো কৰিছো বাট কি কৰিম এতিয়া আৰু।
হয় হয়। ঠিকে আছে এবছৰে হ'ল মোটামুটি হয়ে ন নাই হা?
তুমি কি কৰা?
মইতো বৰ্তমান এনে এইটোয়ে প্ৰিপেচন চলাই আছো গভমেন্ট জবৰ চৰকাৰী জপ চাকৰি কাৰণে।
অ ঠিকে আছে, অ ঠিকে আছে। পালে ভালে।
উম এইটোয়ে আৰু।
কিবা কয় হাই জাম্প লং জাম্প এইবিলাক কিমান হৈছে হাইজাম কিমান হৈছে হাইজাম?
হাই জাম্পটো নালাগে, লং জাম্পটো লাগে আজিকালি। আৰু লং জাম্পটো লাগে।
অ
হয় এনেকুৱা হয় ছল্ল মান হৈ যায়। মাজে মাজে ষল্ল চাৰে ষোল্ল হৈ যায়।
কিয় মই জানামতে তো পাঁচ ফুট হাইজাম লাগে নেকি?
অ এইটো আজিকালি নাজালাগে মই যে মই যিখিনি জানো যিতে ইণ্টাৰভিউ দি আহিছো মেট্ৰৰ পৰা সুধিছো না। ত তোমাৰ দৌৰাটো লাগে, লং জাপটো লাগে, আৰু চিন আপটো লাগে।
হাইজাম্পটো বন্ধ কৰি দিছে নেকি? কিন্তু আছাম পুলি চত নালাগে। লেও কামাণ্ডত লাগিব হাই জাম্প।
বেলেগত লাগিব পাৰে নাজানো কিন্তু আচাম পুলিচত হাই জাম্প
নাই তুমি কামাণ্ডৰো দিছা না?
অ দিছো দিছো।
অ ত কামানদৰ তাত সেইটোত লাগিব হাই জাম্পা চাৰে পাঁচ ফুট। পাছ ফুট তেনেকা কিবা আছিল।
অ ঠিক আছে এনে তোমাৰ মোৰ হাইটো এনে চাৰে পাঁচ প্লাছ আছে চাৰে পাঁচৰ বেছিয়ে হ'ব। চাৰে পাঁচ ফুট মান। অ তোমাৰো হাইটো কম ন?
অ অ সেইকাৰণেতো সুধি আছো অ সেইকাৰণেতো নকৰো না সেইকাৰণে প্ৰব্লেম লিছে।
তোমাৰ পিছে ৰুচি কি বিষয়ত আছে তুমি আগতে যে পঢ়িছিলা কি বিষয়টো পঢ়ি ভাল পাইছিলা?
মই
আহ ৰাজনীতি বিজ্ঞান নেকি?
টিক অলপ আছিল ভাল লাগিছিল আৰু এটাইতকে ভাল লাগছিল, এটাইতকে ভাল লাগছিল এছামিছ আৰু এডুকেশ্যন।
অ, শিক্ষাটো শিক্ষা তোমাৰ মোৰ প্ৰিয় আছিল। তেওঁ মানে কৈছিলে আগতে মই মোৰ আৰু কৈছিল সেইকাৰনেই আৰু প্ৰিয় আছিল। সেইকাৰণে কোনটো কোনটো পঢ়াটো ভাল আছে, মনোবিজ্ঞানটো নে কি?
চবতকে ভাল লাগে জ'গ্ৰাফি।
জ'গ্ৰাফী, জ'গ্ৰাফী মানে ভূগল এইবিলাক
আহ ভূগোল, ভূগোল আহ ভূগোল এইটো মোক ফেভৰেট চাবজেক্ট এইটো।
হয়, হয়। অ, তেনেহ'লে অসমৰ ভৌগলিক কথা বহুত
সেইটো যদি মই নকৰো আকৌ মই পৰীক্ষাত ফুল নম্বৰ উঠাম।
অ, তেনেহ'লেতো বহুত জানাই কি জানি অসমৰ ভৌগোলিক বিষয়ে বিষয়ে অলপ?
এনেকে ই মানে মই কিতাপ পঢ়ছো কিন্তু হেনতেকে কিতাপত কিমান বস্তু নাথাকে না।
অলপ জাৰ্ণি কৰিম মানে ট্ৰিপত যায়, মানে ঘুৰা-ফুৰা কৰে অলপ। এ, ভূগোল ঠাইবিলাকো চাব যোননে পাহাৰ পৰ্বত নদ নদীবিলাক অলপ। কৈছা নাই ক'তবা এনেকুৱা যেনে ধৰক বন্য বন্য প্ৰাণী আছে, আমাৰ জাতীয় উদ্যান আছে, অভয়াৰণ্য আছে। আৰু বহুত কিব- কিবি আছে যিহেতু।
অ, আছে-আছে বহুত আছে। মই এইবিলাকৰ ভিতৰত মই মই কৈ আছো এইবিলাক ক'ত ক'ত গৈছো
হয়, হয়।
উম, উম মই গোৱালপাৰাত
কি আছে এনেকুৱা বিশেষ চাবলৈ কিবা আছে নে কি? গছ বিলাকটো কাটি কাটি কুটি ভুন্দাুন্দা কৰি দিছে। বচি দেখা এই পাহাৰত। হয়, হয় কিন্তু যেনেকে দেখা পাইছো ৰাখচোন গছ তত পোৰা কাটি কাটি খুন্দা- খুন্দি কৰি দিছে। চাফা-চাফা দেখা পায় পোৰা ৰাচনি পাহাৰটা।
অ, গছ বিলাক কাটি অ গছ বিলাক কাটিছে বাট এ এখনো বহুত বস্তু আছে চাব লাগে ৰাাকক্ষচনীত।
আগতে যেনেকৈ জীৱ জন্তুবিলাক যে পাহাৰত থাকিব পাৰিছিল। মানুহবিলাকে গছ চছ কাটি লৈ যায় বান্দৰ বিলাকে তাত পলাব লগা হৈ যে বান্দৰ বিলাক এ শ্ৰীসূযত বান বান্দৰ বিলাক আমাৰ ঘৰৰ ওচৰত আহে। আমাৰ ঘৰত আম খাব আহিছিল বান্দৰ বিলাক।
তাতে চাব লগা চাৰি পাঁচটামান বস্তু আছে
কি কি?
উম, তাতে এটা ঘৰ আছে।
ঘৰ?
অ, এটা ঘৰ আছে।
অ, আৰু কি বিশেষ আছে?
সটো সেইটো ঘৰত মানে এই কিবা কয় এ কিবা কয় সেইলা পীৰ বাবাৰ মাত বজাৰত যেনকে কৰি কিবা গান চান কয় না?
হয়, হয়, হয়।
সেইবিলাক কৰি থাকে ত' সেইতা শুনবা শুনবা খুজিলে সেতে যাব পাৰি তাতে। আৰু তাতে এটা আমলখি গাছ আছে, আমলখি খাব পাৰি। আৰু তাতে এটা ঘৰ আছে তাতে মানুহ থাকে।
অ, ঠিক আছে ঠিক আছে গুড, গুড হ'ব হ'ব। তুমি মানে ক'ত ফুৰিব ফুৰিব যাবান নাই এইবাৰ? হ'ব, হ'ব ঠিক আছে। আৰু তুমি ক'ৰবাত ঘূৰিব যাবা নাই এতিয়া?
এতিয়া
জুলাই মাহত?
জুলাই মাহত?
অহ।
টিউচন বন্ধ নাপওঁ নেকি।
ভ্ৰমণত ক'ত বা?
টিউচন বন্ধ নাপালে মানে দুই, এক দিন বন্ধ লৈ যাব লাগিব কৰবাত ফূৰিব কাৰণে।
অ যেনেকুৱা কাশ্মীৰ হওঁক নাইবা শ্বিলং হওঁক।
কাশ্মীৰ, শ্বিলং ইমান দূৰ যাব নোৱাৰি।
অঁ পাৰি ইচ্ছা কৰিলে।
সিমান দূৰ যাব নাপায়। এনেই যাব পাৰে মেঘালয়-চেঘালয় যাব পাৰে কাশ্মীৰ, শ্বিলং শুনা পায়।
মেঘালয় টো চিলংঙতে আছে না?
মেঘালয় টো ওচৰতে ছিলংত হয়। নহয় মেঘালয়ত মেঘালয় টো ওচৰতে আৰু চিলংঙতে হয়।
অঁ হয় হয়। মেঘালয়ত আগতে গৈছে নে নাই আগতে?
বাৰু যোৱা নাই।
উম' যাবলৈ মন যায়।
তাৰ অ তা'তে ভিউটো মজা লাগে না বৰফৰ নিচিনা অঁ মজা।
হয় হয় হয়। ঠিকে আছে। আৰু পিছে খাদ্য পৰা খাদ্যৰ খাদ্যত তোমাৰ কি ভাল লাগে এনেই? তোমাৰ প্ৰিয় খাদ্য তো মানে কেনেকুৱা ধৰণৰ খাদ্য তোমাৰ ভাল লাগে? মানে- তেল যুক্ত খাদ্য বেছি ভাল লাগে নে অৰ্গেনিক বইল টাইপৰ খাদ্য খাই ভাল লাগে। আৰু ফেভেৰেট কি খাদ্যৰ ভিতৰত?
মোক অৰ্গেনিক তেল সেনেকোৱা মই মই মই কৈ আছো মই কৈছো।
কোৱাচোন?
উম' ৰুটি।
আৰু ৰুটি ভাল লাগে ঠিক আছে। আৰু?
আৰু চাটনি।
চাটনি। কিহৰ চাটনি?
যিকোনো চাটনি আৰু।
অ' হয় হয় ঠিক আছে। হয় হয় অ' ঠিক আছে। বাদ কিয়নো চব্জি চব্জি কি কি ভাল পোৱা?
চব্জি মই পনীৰ।
কি' চব্জি- পনীৰ চব্জি অঁ। এনেই শাক-পাচলি কি কি ভাল পোৱা?
শাক-পাচলি চব চব ফেভেৰেট।
অ ঠিকে আছে ভাল কথা। আৰু এনে মাছ, মাংসৰ ভিতৰত?
উম' মাছ মাংস সিমান এটা ভাল নালাগে কিন্তু খাওঁ।
অ সেইটো হয় ঠিক আছে। বিশেষ সেনেকুৱা আৰু বিশেষ কিবা নাই স্পেচিয়েল কিবা বস্তু যেনিবা এই বস্তুতো মই ম'ম' ভাল পাওঁ বা- কিছুমানে ধৰা চাওমিন ভাল পায় বা বেলেগ ধৰণৰ কিছুমান খাদ্য এটা ভাল পায় ন'?
সেনেকা বস্ত আঁহ অ - মোৰ তিনিটা বস্তু আছে এনেকুৱা।
কেনেকুৱা?
এটা ঘুগুনী।
অ ঘুগুনী অঁ ঘুগুনীতো ভালে লাগে মোটামুতি হোটেল-চোটেল গলে ঘুগুনী য়ে খোৱা হয় বেছিভাগ। আৰু পকৰা। কি' পকৰা চিকেন পকৰা নেকি? অ মোক চিকেন পকৰা টো ভাল লাগে বেছি মানে।
আৰু আৰু এটা শুনা? অ অ গম পাইছো। আৰু এটা বস্তু। সেইটা হ'ল চমচা।
চমোচা চমোচা অ' আগৰ পৰাই খাই ভালে লাগে মোটামুটি মানে চাটনি চাটনি দেই যে এটা এটা জুচ চাটনি খাই ভাল লাগে
চাটনি দিয়ে, পিয়াঁজ দিয়ে, জলকীয়া চাটনি জলকীয়া আচাৰ দিয়ে।
হয় হয় হয়। জল - জলকীয়া আচাৰটো ভাল লাগে‌, অ সঁচাকে জলকীয়া আচাৰ টোদে, দি - দিমান্ড বহুত আছে দে জলকীয়া আচাৰটো মানে যদি জ্বলাৰ যদি খেতি কৰা না বিজনেছ কৰা না জ্বলাৰ মানে এতিয়া ভোট জলকীয়া কৈ যে কি জলকীয়া
অ' ভোট জলকীয়া অসমৰ অসমৰ অসমৰ প্ৰধান জলকীয়াটো হৈছে ভোট জলকীয়া।
অ' এইটো এইটো বাহিৰত মানে বহুত দাম মানে। বহুত দামত বেচাব পাৰি উ মানে বহু মানে অ'। কিছুমান মানুহে খেতি কৰিছে ন মানে চাওঁ মানে বিঘা বিঘা খেতি কৰিছে লাখ লাখ টকা মানে আহে মানে প্ৰফিট।
অ' সেনকা মানে খেতিও বহুত ডাঙাৰ ডাঙাৰ না দুই
অহ সেইটোৱে, ধা ধাৰে খেতি কৰিছে। কিন্তু ভালে প্ৰফিট হয় মানে। মানে আৰু দামটো বেছি না বাহিৰত যিহেতু এক্সপৰ্ট হয় যিহেতু বিদেশতো যায় বস্তুবিলাক
যিকোনো কামত কষ্ট কৰিলে প্ৰফিট আহে এইটো।
হয় হয়।
কিন্তু কেতিয়াবা লছ হয় বহুত খেতিত এনে এনে খেত না, খেতিত বহুত বহুত লছ হয় বহুত লছ হয় বহুত লছ হয়, আমি কৰো না আমি জানো।
অ' যদি ভালকে নহয় কিবা যদি
উম, অ', গটেখিনি লছ যায় মানে আৰু নিজৰ পকেটৰ পৰা গুছি জি যায় আৰু'।
অ'। সেইটো হয়, আৰু যদি ভালকে যদি হৈ যায় কেতিয়াবা প্ৰফিটো হয় নোহোৱা নহয় হয় না নাই? অ' চাই কেতিয়াবা, অ' কেতিয়াবাতো হয়তো প্ৰফিটো পাইছ নহয় কেতিয়াবা ধৰ, ভাগ্য বেয়া কিবা বেয়া লছ হৈ কিবা কানে কেতিয়াতো কেতিয়াতো
মানে এনকা হৈ যায়, মানে কেতিয়াবা বৰষুণ থৰষুণ বেছি পৰি গেলে জলকীয়া গাছ বিলাক মৰি যায় আৰু, বানপানী আহিলে নষ্ট- নষ্ট ট হৈ যায় আৰু কেতিয়াবা বেছি খৰাং দি দিলে তেখনো নষ্ট হৈ যায়, এনুকে মানে। বতৰৰ লগত কথা।
এই জলকীয়া গাছটো হা মানে আমাৰ এতে ঘৰত আছে কিছুমান মানে এনে ফুল- চুল দিয়া আৰম্ভ কৰিছিল পিছত আৰু মৰি যায় গাছটো গোতে ঘৰতে পাতবিলাক শুকাই যায়। মানে কি কি কিবা পোকা চোকা কাটি দিলেহে এনেকা হয় নেকি?
সিয়াৰ গুৰিটোত কিবা আছে নেকি? পকা চকা। অ' অ' অ' কিবা প্ৰটন থ্ৰতন মাৰি দিবা।
আহ প্ৰটন বুলি কয় নেকি? অ' সেইটো নাজানো বিশেষ এইবিলাক ঔষধ সৌষদৰ বিষয়ে। অ মানে খেতি কিবা কিবি ঔষুধ মানে দিবই লাগে আজি কাৰনে।
অ, তোমালোকৰ ঘৰত আমৰা গাছ আছে নেকি? অ অ আমৰা গাছ আছে নে নেকি তোমালোকৰ ঘৰত?
আমাৰা গাছটো আমাৰ নাই এয়াতে বাহিৰত ক'তবা আছে গাঁৱত - গাঁৱত।
আমৰা খাই ভাল লাগে না?
উম আমাৰ এল -এল পি স্কুলত আছিল আমাৰ আগতে, এতিয়াও চাগে আছে। নাই এতিয়া কাটি দিছো নেকি? গম নাপাও বা তেলপিচু যেতিয়া আমি আছিল না তেতিয়া আমি বহুত খাইছিলো।
অ অ। মোক আমৰা খাই ভাল লাগে তাত, তাতকৈও বেছি ভাল লাগে আমৰা আচাৰ। আহ আম তাত আছে নহয় ছে মজা লাগে।
চখিনি পাৰছিলো সিহতে সেনেকুৱাই অহ। তোমাৰ সেই বানপানী হয় নাই বানপানীতো মৰিবই।
বা আমৰা গাছ মুৰ্গী চ এটা মাটি এ মাটি কঁঠাল গাছ মৰু গিছে আৰু ডালিম গাছ মৰি গিছে।
অ অ ডালিম গছটো মৰি গৈছে ন, ডালিম গছটো ডালিম নাচ ছিলো, খাইছিলো তোমাৰ আৰু ডালিমটো, ভালে ডাঙৰ হৈছিল, ডালিমটো ডালিম লাগিছিল ইমানকে
অ দু -দুটা গছ আছিল দুটাই মৰি গৈছে, এখন এটা আছে সেইটোত নালাগে এতিয়া। অ সৰু এইটো গছটো।
অ হ'লে ঠিকে আছে। আৰু এনে ক'ত গৈছা আৰু এনে ৰাকচন গৈছা হা আৰু এনে দূৰত ক'ত গৈছা মানে অলপ? ভাল চাই জেগা অলপ, ফেমাচ জেগা অলপ।
ফেমাচ জেগা?
উম।
ফেমাচ জেগা মই কিছু কাজ কাজিৰঙা জানাই সেই কিবা কয়, সেই কিবা কয় এতিয়া চিৰিয়াখানা খেনা চিতিয়াখনা গৈছো আৰ অ গুৱাহাটী অল- লে অল ফেমাচ জোগাতে গৈছো মই, গোটেইখিনি জেগাতে গৈছো। মানে চিৰিয়াখানা চিৰিয়াখানা আৰু কিবা ক এই শংকৰদেৱৰ কলাক্ষেত্ৰ,
কল কলাক্ষেত্ৰত কি আছে এনেকুৱা?
কলাক্ষেত্ৰত মানে কিবা কয়, এই পুৰণি পুৰণি বস্ত্ৰ শস্ত্ৰ আছে আৰু কিবা কিতাপ- কিতাপ বহুত আছে শংকৰদেৱৰ লিখা।
যেনে লাচিত বৰফুকনৰ তলত তলত এইবিলাকো আছে নেকি?